অ শুনা
অ শুনিছো ভালনে?
অ ভাল অ তোমাৰ মাত্ৰ প্ৰথম শুনা নাছিলো মই এতিয়া শুনি আছো
অ অ অ শুনি আছো অ
অ ভাল ভাল অ মই এই শুই আছিলো মানে অকমান শুই পেলাই উঠিলো ইমান গাটো কিবা কিবি লাগিছে এতিয়াও উঠাৰ সেই হাৰ পাব দেৰি হ'ল কি কৰি আছা
আছো এনেই আছো
অ ভাত কিহে খালা
ভাত আজি মাংসই খালো
অ আজি দিনতে মাংস
কালি এই মাহত হেৰি ভণ্টিৰ ওচৰলৈ গৈছিলে তাৰপিছত আহোতে লৈ আহিলে ৰাতি আমাৰ মানে লগৰ এজনী আছে মোৰ লগত
অ
তাই আহিলে সেইকাৰণে সেই মাংস অকমানকে আনিলে কালি নবনালে
অ অ
আজি সেই বনালে
আহ লগৰজনী কৰ ঘৰ
তাই বিহপুৰীয়া, মই যে কৈছিলো তোমাক
অ অ তেওঁ আহোতে লৈ গ'লা মানে
অ
অ অ
মই গৈছিলো সিহঁতৰ ঘলে
উম
গ'লো তাৰপিছত সিহঁতে ভাওনা সভা আছিলে তাৰপিছত তায়ো মানে নোৱাৰা হৈ থাকিলে
অ তাতে নোৱাৰা হ'ল
তাই নোৱাৰা হল হেৰি তাৰপিছত তাহত চাবলে নাপালেই সেইকাৰণে আমাৰ ইয়াত কাইলে ভাওনা আছে বোলো বল যাওঁ
উম উম
সেইকাণে আহিছে
অ গম পাইছিলো বাওঁ ভাওনা আছে বুলি কাইলে তোমালোকৰ তোমালোকৰ এনে কোনটো খেল হয় মাহীত ত ঘৰ ওচৰৰ খেলতো হয় নে বেলেগ
নহয় নহয় আমাৰ আমাৰ তাত নহয় আমাৰ এইটো খেল নহয় আমাৰ বেলেগ।
অ নহয় কাইলে কাইলে ভাওনা পতা তোমালোকে খেল নে কি?
নহয় নহয় সেইটো।
অ।
উম।
মাহী মাহীহঁতৰ ঘৰৰ ওচৰতো নহয়?
নহয় নহয়।
তাত কেইবাটাও নেকি নামঘৰ?
দুটা আছে।
উম এতিয়া এতিয়া কাইলে কাইলে মানে বেলেগখন গাঁৱৰ নে একেখন গাঁৱৰে? কাইলে যিখনত হ'ব।
আমাৰ ঘৰৰ ওচৰতো সেইটো মাহেকীয়া খেলৰ।
অ অ তোমালোক আক কীৰ্তনীয়া অ সংকৰ সংঘ।
আমি সংঘ যে আমাৰ ইয়াত নাই।
ওহ ওহু ওহু গম পাইছো।
উম হ
তাৰপা এতিয়া কি কৰি আছা?
আছো এনেই আছো।
অ লগৰজনীয়ে কি কৰি আছে?
তাইয়ো আছে এনেই, ছোৱালীহতৰ চবৰে ঘৰত ভাল?
চবৰে ভাল চবৰে ভাল। অ বৌয়ে দেউতাই?
বৌ হেৰি টিভি চাই আছে, তাৰপিছত দেউতা মানে মাৰ লগত গ'ল মাও গৈছে।
উম উম্ অ ভাইটি?
ভাইটিও আছে এনেই উৎপাত কৰি মেলি?
উম।
ছোৱালী আছে নে?
ছোৱালীও শুই আছে।
অ শুই আছে?
অঁ।
অ অ। তুমি এদিন নাহা ইয়ালে? ইয়ালে নাহা?
তালে যাম এই এই মাটিকণ মানে ঘৰৰ খেতি কন কৰি আছো যে। খেতিকনো এদায় হওক। খেতি কৰি হ'বগে কাইলে পখিলে মানে, দুদিমান লাগিব বেছি নহয়। কেইদিনমানৰ খেতিহে আমাৰ। উম।
তাকেহে ভাত কিহে খালা?
ভাত মাছ আছিলে, মাছে শাকৰ সতে বনাইছিলে, পিয়ালি পালেং টেঙামৰ শাক এনেকে দি পেলাই তাৰপৰা আকৌ মাছটো ভাজিছিলে। সেয়াই সিমানে খাইছো, ৰাতিপুৱা আকৌ মাটি দালি বনাইছিলে ঔটেঙা দি। অঁহ। বন্ধ কেইদিন যদি হয় সময় আহিবা মাক কবা আক আহিম বুলি।
আহিবা আকৌ।
অঁ সেইটো কাৰণে এতিয়া মই মাক মাতিবলে বেয়া পাইছো আমি যে যোৱা নাই।
আ আ
মাকো সেইকাৰণে ক'বলৈ বেয়া পাইছো আমি যে যোৱা নাই
মা আজয়িয়ে নাই
উম উম আজৰিয়ে নাই বাৱ
তাকেহে
আজৰি নাই তথাপিতো দেওবাৰ শনিবাৰ তেনেকুৱাতে আহিব আহো বুলিলে আহিব পাৰে
এতিয়া ইমান মা মাতি থাকে ক'তো যাবলৈ সময় নাপায় মানে আজৰিয়ে নাই
উম
ৰাতিপুৱা যাই আকৌ সন্ধিয়াহে সোমাই হে আক
উম উম এতিয়া সেই কামৰ প্ৰেচাৰ অলপ বেছি দিছে নেকি কাম বিলগত অফিচবেলা অফিচ বিলাকত বোলো এতিয়া কামৰ প্ৰেচাৰটো অলপ বেছি হৈছে অ
বহুত বেছি হৈছে অহ
উম ৰবা ৰবা এ ছোৱালী ছোৱালী শুই আছিলে অ ছোৱালী নাহে নহয় মই ক মাতিলে কি কিবা কৈছিলা
অহ
অহ এ ছোৱালী আমাৰ সৰু ছোৱালীজনী শুই আছিলে তাপা তাই
উঠিলে নেকি তাই
অ তাই সেই উঠিছে তাকে মাকক মাতিয়ে আছে মই আনিবলৈ গ'লো না নাহিলে উম ডাঙৰ ছোৱালী উঠাই নাই ডাঙৰ ছোৱালী উম হা এতিয়া কয়ি এনে আছা কিবা খো খোৱাই আছা কিবা কয়ি আছা নি
নহয় একো কোৱা নাই এই মুখ- হাতকেইটা ধুইছিলো গে গৈ
অ
বৰশী টোপালো গেচোন মাছেই নাহিলে
অ আ'হ ফিচাৰিতো সেই কাষত আছিলে যে না আগফালে পাহৰিলোৱে মই কিবা অ তোমালোকৰ সেইফালে পিছফালে শুনিছো শুনিছো পুখুৰীটো কোনফালে আছে মনত পেলাই আছো ঘৰটো
হেল্ল
অ মই শুনি আছো মই শুনি আছো হেল্ল
অ
অ মই শুনি আছো তোমাৰ মাততো মোৰ মাততো শুনা নাই নে
তুমি শুনিছা নে
মই তোমাৰ মাততো শুনি আছো অ
অ এই ফোনটো মানে অলপমান বেয়া হৈছে
অ সেইটো কথা হৈছে আক মই এই
এ স্কিনখন মানে হেৰি হৈ হৈ গুচি গুচি যায় পাই
উম উম দেখ- দেখাই চাব লাগিছিলে আক
দেখাব লাগিব এই ডিচপ্লেখন সলনি কৰিব লাগিব।
অঁ ডিচপ্লেখন সলাব লাগিব নহলে সি বেয়া হ গৈ যাব একেবাৰে। একেবাৰে সেইকনো কৰিব নোৱাৰ হৈ থাকিবা।
সেইটোৱে সলাই ল'ব লাগিব।
উম উম কি মোবাইল চলাই আছানো?
ভিভু মোৰ ভাগৰ এইটো দিন হ'ল নহয়।
অঁ, সেইবোৰ ক ডিচপ্লে বিলাকো ধেৰ দাম হয় নাই তাপা স্কুল এতিয়া সিহঁত খুলিবই হ'ব আও আধা মাহ গলেই।
তাকে হে স্কুল খুলিবই হ'ব এতিয়া ঘৰখনহে পাব আও,
অ মামা ঘৰলৈ অহা নাই নি থকা কে?
মামাঘলে এতিয়া যোৱা নাই সেই মাজতে গৈ আহিছোগে হে।
অঁ আমা ভাইটি,
সিও নাই যোৱা তাৰ গাটো ইমান ভাল নহয়।
অঁ তাপা মাহী অহ মাহীহঁতক ঘলে মাহীহঁত ঘলে নাই যোৱা?
অ
তুমি ক'তো যোৱা নাই?
মই ঘৰলেকে গৈছিলো তাপা নাই যোৱা কলৈকো।
অ অ তোমালোকৰ হৈ সকাম গ'ল নে?
সকাম নাই যোৱানো কাইলৈ দহা আছে।
নামঘৰত বৰসবাহ পাতিলে নাই তোমালোকৰ?
পাতে পাতে পাতি গ'ল। সেয়া আমাৰ কেতিয়াবা পাতিলে, পাতিলে পাতি গ'ল।
পাতিলে ভাওনা পাতিছিলে নে?
উম পাতিছিলে অ। উম কোনোবা আহিছে নেকি
আ
কোনোবা আহিছে নেকি?
তোমালোকৰ নে?
নহয় তোমালোকৰ
না অহা
অ মাহীহঁতৰ ঘৰলে যোৱা নে নোযোৱা?
মাহীহঁতৰ ঘৰলে হেৰি যাওঁ এতিয়া যোৱা নাই এ
মানে গৰমত ক'তো ওলাই যোৱাই নাই এ লগৰজনী ঘৰলৈকে গ'লো তাইৰ ঘৰলে গ'লো তাৰপিছত এতিয়া আকৌ আহিলোগে।
অ
অ
তই ভণ্টি নাহে নেকি গৰম বন্ধত
ছে সেইকাণে নাহে।
অ অ তাৰপিছত আৰু বাকি ঠিকেই আছা নহয়?
উম ঠিকে আছোঁ।
উম তাকেহে, অকণমান আকৌ গৰম বন্ধ খোলাৰ পিছত আকৌ ল'ৰাই বোলে নাপাবাই নহয় আকৌ কলেজ যোৱা
কলেজ এতিয়া খুলিবই আৰু কি কৰিবা।
তাকে মোৰ ৰিচাৰ্জ এটাতো নাই, ৱাই ফাই কানেকচন হৈ আছে যে সেই তাৰ পৰা ৰিচাৰ্ছ কাটিলে অ দুটা চিমৰ এটাতো ভৰোৱাই নাই।
হয় পাই, অ ইমান দাম হ'ল আজিকালি ৰিচাৰ্ছ বুকৰো।
ধেৰ দাম হল ও, দুশ টকা, দুশ টকা কৈ চাৰিশ লাগিব।
উম
দুশ টকাটো ডাটা পেক নোপোৱাটো, আজিহে আজিয়ে কাটিছে বাৰু এটা কটা দিন হ'ল, সেইটো চলি আছিলে কাৰণে সেইটো নভোৱাকে আছিলো।
অ অ
তাপাই এইটো তুমি ফোন কৰাটো তুমি সেইটো আকৌ আজি কাটিলে।
অ, ভিনদেউ দোকানতে আছে?
উম, দোকানতে আছে অ। দোকানতে আছে। মামা ঘৰলৈ আহিলে, মামা তোমালোকৰ ঘৰলৈ যায় নে নাযায়? এতিয়া আহি যাবলৈ সময় নাপাই চাগে?
মামাই আহে।
অহ চুটি নাপাই নহয়?
আমাৰ ইহঁতৰ পৰীক্ষা আদায় হোৱা নাই নেকি?
কাৰ? অ সিহঁতৰ? পৰীক্ষা আদাই হব হ'ল নহয়
অ পৰীক্ষা মানে চলি আছে যে, কাইলৈ মানে হবগে চাগে এদাই
পৰীক্ষা চলি আছে নে সিহঁতৰ? অ উম, বন্ধ দিয়া নাই আক।
নাই দিয়া অ
তাকেহে, সিহঁতৰ গৰম বন্ধ হ'বলৈও দিয়া নাই।
সিহঁতৰ বেছি দিন বন্ধ নিদিয়ে, অকমানহে বন্ধ দিয়ে।
উম উম উম উম, এমাহ নিদিয়ে আকৌ
অ, তাক ঠিক আছে দিয়া তেতিয়াহলে মই ফোন কৰিম তোমাক দেই?
হ'ব দিয়া হ'ব অ অ উ উম উম।